হেল্ল' শুনিছা নে
অ শুনিছো শুনিছো
অ কি কৰি আছ
এই আছো এনেই
উম
তই
মই অলপ বজাৰ গৈছিলো এই বজাৰৰ পৰা আহিলো
হয়
বজাৰৰ পৰা আহিলো মানে অলপ বজাৰ গৈছিলো ত তাক তাকে আৰু এই মাত্ৰ অলপ আহি আগতে আহি পাইছো মানে ত ভাবিছো মানে আজি বজাৰ কৰাৰ বিষয়ে অলপ কথা পাতো নেকি
হয় পিছে তুমি কি বজাৰ কৰিলা
এনে শাক পাচলি লগতে ফল মূল অলপ আৰু দৈনন্দিন জীৱন যি লাগতিয়াল সামগ্ৰী আহ কলগেট ব্ৰাছ এইবোৰ অলপ কৰিলো আৰু
বজাৰ বুলি ক'ব গলে বজাৰৰ আমাৰ উপকাৰিতা বহুত বেছি আছে ইয়াক মানে কৈ কৈ শেষ কৰিব নোৱাৰি মানৱ সমাজত তোমাৰ যি বজাৰৰ যি অৱদান সেই অৱদানক কেতিয়াও আমি লৈ কৰিব নোৱাৰো
উম ভালে ঠিক কথা কৈছা আৰু নিয়মাৰকত বজাৰ কৰা নেকি
মই বজাৰ তেনেকে নকৰো আচলতে মোৰ দেউতাই কৰে আৰু কেতিয়াবা ভাত চ মোৰ দেউতাই যাব নোৱাৰিলে মই যাওঁ এতিয়া কথাটো হ'ল যে সাত বজাৰ মানে তোমাৰ আহ ক'ব গ'লে সাত বজাৰ হৈছে তোমাৰ য'ত মানুহে বস্তু কিনা বেচা কৰে নহয় জানো
হয় হয়
এতিয়া হাত বজাৰ বুলি ক'লে য'ত মানুহে বস্তু কিনা বেচা কৰে আৰু বজাৰ এতিয়া হাত তোমাৰ কেইবা ধৰণৰো বজাৰ থাকে এতিয়া ধৰি লোৱা চহৰৰ বজাৰ থাকে গাঁৱৰ বজাৰ থাকে এই সাপ্তাহিক বজাৰ থাকে আকৌ মাহেকীয়া বজাৰো থাকে
হয় হয় আৰু মত সাপ্তাহিক বজাৰতো জেগাই জেগাই অ মানে ঠায়ে ঠায়ে স্থান ভেদে বেলেগ বেলেগ দিনত পালন মানে স্থায়ী বজাৰ বহে যেনেকে মই যদি কওঁ কেইবাখনো চহৰত আহ দে দেওবাৰে বহে আৰু কিছুমান চহৰত বুধবাৰে বহে কবাত মংগলবাৰে বহে ত সেনেকুৱা এইটো জেগা ভেদে বেলেগ বেলেগ আছে বাৰু কিন্তু মই ভাবো সপ্তাহিক বজাৰত অলপ মানে স্থানীয় বজাৰতকে সপ্তাহিক বজাৰত অলপ বস্তুবোৰ দাম বোৰ অলপ কম হয় আৰু মানে বস্তু বোৰ বেপাৰী বোৰো যিহেতু এদিনৰ কাৰ নাহে তেওঁলোকে সতেজ বস্তুবোৰ লৈ আহে মই ভাবো আৰু
হয় হয় ঠিকে কৈছ
আৰু মই ভাবো বজাৰলৈ যোৱাৰ আগতে আমি এখন তালিকা বনোৱা উচিত যিহেতু মানে আমি তালিকা বনাই গলেহে আমাৰ যিখিনি লাগতিয়াল বস্তু সেইখিনি আমি অ মানে মনত ৰাখি মনত পেলাই পেলাই আমি কিনিব পাৰিম তালিকা নাথাকিলে বহু প্ৰোজনীয় বস্তুও কিনি পিলোৱা যায় বহু সময়ত ত সেইকাৰণে হয় তালিকা থাকিলে মানে সময় আৰু টকা দুয়োটা বাছে
হয় ঠিকে ঠিকে ঠিকে কৈছ ঠিকে কৈছ এতিয়া তালিকা বুলি কব গ'লে এতিয়া তালিকা বনাওঁতে আমাৰ অ মানে মুলতটো তালিকাৰ উদ্দেশ্য এইটোয়ে যে আমি যাতে একো বস্তু পাহৰি নাহো তেতিয়া ঘৰৰ পৰা ধঢেৰ বস্তু আমি বজাৰত মানে কিনিম বুলি যাও এটা তালিকা যদি নবনাও এটায়া ধেৰ বস্তু ভিতৰত আকৌ এইটো কিবা এটা বস্তু থাকি যাবও পাৰে গতিকে মই ভাবো যে তালিকা বনোৱাো খুবেই বেছি ভাল আৰু আৰু অ এইপিনে মইও বজাৰ গলে এটা যদি ঢেৰ বস্তু কিনিবা থাকে তালি বনাই যাওঁ এটা বজাৰ বুলি ক'ব গ'লে এতিয়া বজাৰৰ ঢেৰ লাভ আছে প্ৰথমবোৰ প্ৰথম ক'ব গলে অৰ্থনৈতিক লাভ এতিয়া বজাৰ বুলি ক'লে কিনা বেচাৰ ঠাই এতিয়া খেতিয়কে নিজৰ ধান শাক তাৰিছত আমাৰ যি গ্ৰাহক আছে গ্ৰাহকসকলে চাউল তেল কাপোৰ আহ আৰু বিভিন্ন ধৰণৰ ঘৰৰ যি লাগতিয়াল বস্তুবোৰ আছে সেই বস্তুবোৰ কিনে ফলচৰুপে কিনা বচাৰ এটা মাধ্যম হৈ পৰে বজাৰ গতিকে মই ভাবো যে বজাৰ হৈছে অৰ্থনৈতিক লাভৰ এটা মাধ্যম আৰু লগতে বজাৰৰে আমাক বিভিন্ন ধৰণৰ সংস্থাবোৰো দিয়ে এতিয়া বিক্ৰেতাই নিজৰ আহ ঘৰখন স বজাৰৰ পৰাই চলাই আছে আৰু লগতে আহ আৰু বিভিন্ন ৰ যি বজাৰ আছে সেই বজাৰৰ পৰা আমাৰ চৰকাৰে আমাৰ যি কৰ লয় সেই কৰ পৰা আমাৰ ৰাজহু যি আছে ৰাজহুৱা মানে চকি হৈ আছে গতিকে মই ভাবো যে বজাৰৰ সি অৰ্থনৈতি অৱদান সেই অৱদান কেতিয়াও মানে মূৰ কৰিব নোৱাৰে আৰু অৰ্থনৈতিক অৱদান বজাৰৰ বহুত বেছি আছে
হয় হয় ঠিকেই কথা কৈছা আৰু মই সাধাৰণতে এনে বজাৰত আউল দাইল তেল নিমখ মচলা লগতে শাক পাচলি ফল মূল সেইবোৰে কিনো আৰু শাক পাচলি বাচাতে সদায় আমি সতেজটো চাব লাগে সতেজ সেউজীয়া আৰু দাক নথকা শাক পাচলি ললে বেছি ভাল আৰু ফল ফলৰ কথা যদি ক'ব যাওঁ ভালদৰে পকা সেইটো কিনিব লাগে কিন্তু অতি অতি পকাও নহয় আৰু নষ্ট নোহোৱা ফল বাচি লোৱা উচিত আৰু মাছ মাংস যেতিয়া কিনো তেতিয়া আমি পৰিষ্কাৰ দোকানৰ পৰা যদি কিনো তেতিয়া সতেজ বস্তু পাওঁ আৰু বাকী তুমি দৰদাম কৰা নেকি
াম মই কৰো বাৰত গ'লে মই অখন দৰদাম কৰো আৰু দৰদাম কৰি মই যেতিয়া কৰ'বাত যদি আলু বি টকাত বেছ আছে কোনোবাই মই আৰু বেলেগ ঠাইত আলু অকণ কমত বেছি আছে নেকি তেনেকে মই চাওঁ এতিয়া উদাহৰণ হিচাপে মই এইটো কথা কৈছো মই দৰ দাম কৰি চাওঁ বস্তু বোৰৰ দাম যি মিলাই চাওঁ যত কম দাম হয় যত বস্তুবোৰ ভাল থাকে তাৰ পৰা মই বস্তুবোৰ খ আৰু বজাৰ এইটো এটা সুবিধা এতিয়া বজাৰ বুলি ক'লে অনলাইন বজাৰো আছে কিন্তু অনলাইন বজাৰত আমি বস্তু দৰ দাম কৰিব এটা ভিক্স এটা মানে এটা আ এটা নিৰ্দিষ্ট এটা তাৰ এটা দৰদাম থাকে সেই নিৰ্দিষ্ট দৰদামৰ কমত আমি কিনিব নোৱাৰো কিন্তু এতিয়া ক'ব গ'লে আমাৰ যি বা বজাৰ আছে সাত বজাৰ আছে বা সাত বজাৰতে আমি দৰ দাম কৰি আমি বস্তুবোৰ কিনিব পাৰোঁ
উ হয় হয় তাকে আৰু অনলাইন বজাৰত যিহেতু আমি বস্তুতটো সতেজ আছে নে নাই আমি সেইটো নিজ চকুৰে চাব নোৱাৰো। যেতিয়া বস্তুটো আমাৰ হাতত আহি পাই, তেতিয়াহে আমি গম পাওঁ যে আমি সতেজ বস্তু। পাইছ নে নাই সেইটো এটা অনলাইন বজাৰৰ অসুবিধা আৰু যদি এনে সুবিধাৰ ভিতৰত যদি ক'ব যাওঁ, মই তেতিয়া হ'লেতো অনলাইন বজাৰত বহুতো সুবিধা আছে যেতিয়াকে ই আমাৰ সময় বচাই, আৰু আমি নিজে মানে কষ্ট কৰি বজাৰলৈ যাব নালাগে। কিন্তু মই ভাবো, বস্তু এটা কিনিবলৈ হ'লে নিজে যোৱাৰ যিটো অনুভৱ সেইটো তোৰ অনুভৱৰ হেৰিয়ে বেলেগ ত' বজাৰ, আহ মানে বজাৰ নিজে কৰাটো আৰু অনান্য কৰাটো মাজত মানে নিজে কৰাটো অলপ আনন্দ বেছি আৰু বজাৰ কৰিব যাওঁ বুলি ক'লে এটা আনন্দ, আহে যিহেতু, আৰু তাকে আৰু মই- ভাবো প্লাষ্টিকৰ বেগবোৰো আজিকালি ব্যৱহাৰ কৰা ইমান উচিত নহয়।
হয় ঠিকে কৈছা তুমি, হয় হয় ঠিকে কৈছা। এতিয়া প্লাষ্টিকৰ বেগ বজাৰত বহুত বেছিকে ব্যৱহাৰ কৰা দেখা যায়। যাৰ ফলত আমাৰ পৰিৱেশৰো যি - অ আমাৰ পৰিৱেশ বিনষ্ট হৈ আছে আৰু ৰতে, ন্ধোৱা আছে আৰু এই ক্ষেত্ৰত আমাৰ চৰকাৰেও বিভিন্ন, ধৰণৰ ভূমিকা ইতিমধ্যে গ্ৰহণ কৰিছে আৰু লগতে আমিও সজাগ হব লাগিব। আৰু এইটোতো এতিয়া এটা এনেকুৱা ধৰণৰ সমস্যা যিটোৰ লগত আমি সকলোৱে মিলি। জ লাগিব এটা লগতে মই আৰু এটা কথা কব বিচাৰো এতিয়া বজাৰ বুলি ক'লে বজাৰ কেৱল মানে এখন বজাৰ যে তেনেকুৱা নহয় বজাৰ বুলি ক'লে এতিয়া সামাজিক অ সামাজিক ক্ষেত্ৰতো আমাৰ বি বহুতো মানে বৰঙণি আগবঢ়াইছে বজাৰে ক'ব গলে এতিয়া বজাৰ মিলৰ ঠাইত য'ত আহ গাঁৱৰ মানুহে মানে আহ বজাৰ কৰিব যোৱাৰ মানে এটা সুযোগ লৈ মানুহৰ লগত ইজনে আনজনে ইজনৰ লগত আনজনে মানে আহ লগ পাব পাৰি যত ইজনে সিজনক আনজনক খবৰ লব পাৰি আৰু লগতে সংস্কৃতি মোকো জীয়াই ৰাখে আমাৰ বজাৰে এতিয়া ক'ব গ'লে বিহুৰ সময়ত যেনেকে বহাগ বিহুৰ সময়ত সাত বজাৰ বহে মাগৰ অ মেলাত যি থলুৱা পিঠা জা গামোচা আদি বিক্ৰী কৰা হয় গতিকে মই ভাবো যে এই ধৰণৰ বিভিন্ন বজাৰে আমাৰ যি সংস্কৃতি সেইটোক জীয়াই ৰাখিছে গতিকে আমাৰ বজাৰৰ যি অৱদান আমাৰ জীৱনত সেই জীৱনত বহুত বেছি আৰু লগতে যি বজাৰ যত বজাৰত মই ভাবো যে আমাৰ যি খেতিয়ক সকলৰ প্ৰাণ চুৰপ হয় বজাৰ য'ত খেতিয়কসকলে নিজৰ যি উৎপাদিত বিভিন্ন ধৰণৰ সামগ্ৰী বেচে আৰু নিজৰ পৰিয়ালটোক পোহপাল দিয়ে
হয় হয় ঠিক কি একদম ঠিক কথা কৈছা আৰু মই ভাবো বজাৰত গলে আমি কিছুমান কথা লক্ষ্য কৰিব লাগে ত' যেনে আমি ঠক খোৱাৰ পৰা যদি বাচিবলৈ আ ঠক খোৱাৰ পৰা যদি আমি বাচিবলৈ লাগে তেতিয়া হ'লে আমি দৰ তুলনা কৰিব লাগে আৰু ওজন চাই ল'ব লাগে আৰু বিল ল'ব লাগে আৰু মই ভাবো খোৱা বস্তু কিনতে আমি উৎপাদনৰ তাৰিখ লগতে মিয়াদ উকলাৰ তাৰিখ আৰু পেকেটৰ অৱস্থা চাইহে ল'ব লাগে মানে আৰু মই ভাবো স্থানীয় বজাৰৰ পৰাও ব বহুতো লাভ হয় কৃষকসকলে লাভ পায় আৰু সতেজ পোৱা যায় আৰু স্থানীয় অৰ্থনীতি হক ইত্যাদি হয় উম
হয় ঠিকেই আৰু লগতে আৰু সাত বজাৰৰ নিৰ্দিষ্ট ভূমিকাও আছে ইয়াতে সাত বজাৰ বুলি ক'ব গলে আমাৰ যি মই ইতিমধ্যে ক'লোৱে যে আমাৰ ৰাজহুৱ যি ৰাজহুৱ আছে বা চৰকাৰ ৰাজহ এই ৰাজহ মানে আমাৰ হাত বজাৰে চমকি কৰে ৰাজ আমাৰ বজাৰৰ বিভিন্ন ধৰণৰ আমি কৰ চৰকাৰে কৰ লাভ কৰিব পাৰে লগতে চৰকাৰে আমাৰ বিভিন্ন ধৰণৰ সংস্থাপনো দিয়ে এতিয়া বৰ্তমান যুগত দেখিবলৈ পোৱা যায় যে বিভিন্ন ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰাৰ পিছত মানে চাকৰি এটা বিচাৰি হাবাথুৰি খাবলগীয়া হয় গতিকে মই ভাবোঁ তেওঁলোকে চাকৰি কে আঠ বজাৰতে তেওঁলোকে বহিব পাৰো আঠ বজাৰত আহ বহিলে তেওঁলোকৰ এটা বিভিন্ন ধৰণৰ এটা অভিজ্ঞতা হ'ব যিটো অভিজ্ঞতাই তেওঁলোকৰ জীৱন
হয় হয় আৰু মই ভাবো আমি প্ৰয়োজনীয় বস্তুয়ে কিনিব লাগে মানে আৰু অফাৰৰ লভত লোভত মানে অপ্ৰয়োজনীয় বস্তুবোৰ কিনিব নালাগে ই ই আমাৰ টকাৰ অভাৱত নষ্ট কৰে আৰু মই ভাবো শিশুসকলকো বজাৰলৈ নিয়া উচিত মানে তেওঁলোকে তাত টকাৰ মূল্য আৰু দায়িত্ববোধ শিকে দিয়াচোন। আৰু ভাল বজাৰ কৰিলে টকা সময় আৰু স্বাস্থ্য তিনিটাও সুৰক্ষা থাকে।
বজাৰৰ বিশেষ এটা উপাদান যিটো বস্তু আমি ইতিমধ্যে আলোচনা কৰিলোঁৱে, সেইটো বস্তু মোৰ বহুত বেছি ভাল লাগে যে আমি দৰ দাম কৰি বস্তুবোৰ কিনিব পাৰো এতিয়া অনলাইনত আমি দৰ দাম তেনেকে কৰিব নোৱাৰো ন। দৰ দাম ঠিক কৰা থাকে কিন্তু পইছাত আৰু দৰদাম কৰি বস্তুবোৰ ভালকে চাই চিতি সতেজ নে বেয়া সেইখিনি আমি ভালকে পৰিলক্ষিত কৰি আমি কিনিব পাৰোঁ।
হয় হয় আৰু অনলাইন বজাৰ কৰিলে অসুবিধা হৈছে কি মানে প্ৰথম কথাটো হৈছে তাতে অলপ দাম বেছি ল'ব যিটো বস্তু আমি বজাৰত যদি চল্লিশ টকাত পাই আছো অনলাইন পৰা যদি আমি সেইটো বস্তু কিনো একেই বস্তুকে যিহেতু তেওঁলোকে আহা যিটো ভাড়া সেইটোও লৈ লয় গতিকে তাতে হয়তো সেইটো বস্তু আশী বা নব্বৈ টকা মানত পোৱা যায়। গতিকে এইটোৰ দামো বাঢ়িছে তাৰোপৰি মই যদি অ ক'বলৈ যাওঁ আহ অ অনলাইনৰ বস্তুৰে মই কলোৱয়ে যে এই সতেজ নাথাকে কিন্তু সময়ৰ যিটো অভাৱ থাকে তেতিয়াহ'লে অনলাইন বজাৰ কিন্তু বহু সহায়ক হয়, আমাৰ যদি বজাৰলৈ যাবলৈ সময় নাথাকে তেতিয়া কিন্তু বা আমাৰ যদি আহ গাটো ভাল নাথাকে আমাৰ যদি অলপ আহ মানে বেমাৰ চেমাৰ হৈ থাকে তেতিয়া আমি যদি অনলাইন বজাৰ তেতিয়া আমি মানে ব্যৱহাৰ কৰিব পাৰো‌ কিন্তু আজি এতিয়ালৈকে বহু ঠাইত অনলাইন বজাৰ তেনেকে প্ৰচলন হোৱা নাই বাৰু।
হয় হয় ঠিকে কৈছে বাকি বহুখিনি বস্তু শিকিলো আজি তোমাৰ পৰা। আমি হয়
নিশ্চয় নিশ্চয় আজি মোৰো বহুত ভাল লাগিলে ময়ো বহুতখিনি শিকিলো। ঠিকেই আছে অ ধন্যবাদ অ অ।।